হেল্ল'
অ', কি কৰি আছা?
এয়া, বহী আছিলোঁ এনেই, গাটো ভাল নহয়।
অ', কি হৈছে?
এ মূৰতো অলপ বিষাই-বিষাই আছে, পানী লাগিব নেকি।
অ', এই বৰষুণত তিতা-মেলা নকৰিবা। এতিয়া বৰষুণ যাক বৰ বেয়া অ'।
অ', হয় বাৰু।
উম্,
পতকে তিতিব লগাও হয়। কাপোৰ-চাপোৰ কেতিয়াবা থাকিলে মেলিলে, বৰষুণ দিলে আনিবলৈ মেলিবলৈ। আকৌ ছাগলী-টাগলী আছে যে, এইবোৰত লাগি থাকোতে নে। টিটিব লগা হয় আৰু অ', এই ভাতকেইটা খাই উঠিছোঁ।
অ', অ', ভণ্টিহঁতে কি কৰি আছে?
আছেই নে। ফালে বহি আছে। কিবা কিতাপ এখন বঢহি আছে।
অ' তোমালোকৰ ভণ্টি বা মানে অ' তোমালোকৰ ভণ্টি এবাৰ হেৰি ন ফাৰ্ট ইয়াৰেকেণ্ড ইয়াৰ নহয় জানো?
অ' তাৰ হেৰি আকৌ এইটো চেকিন হিৰৈ।
অ', অ, তাই হেৰি পাইছিলে নহয় তাই ছেভেণ্টি ফাইভ এভ ছিলে ন পাৰ্চেন্টেজ বলাক। অ'তাই সেই ড্টৰ বাণীকানন্দ কাকতি পতাটো পালেনে বাৰু?
তাৰ পাইছিলে মেট্ৰিকত টিকট পাইছিলে নে নাই পোৱা নাই পোৱা তাই আগতে আগৰ পৰাই দিলে মানে এতিয়া নাই পোৱা তাই।
অঁ, অঁ, অঁ। তাকে কিন্তু সেইটো মানে এনেই মই কথাটোহে উলিয়াইছো আৰু ধৰা কিন্তু আজিকালি শুনিছো ডক্তৰ বাণীকান্তক আগতে বতটাটো নিদিয়ে বুলি শুনিছো।
নিদিয়ে, নিদিয়ে।
ক হে
আগতে আপু তমাৰ লেপটপ দিছিলে।
লেপটপ দিছিলে হয়, তাকে কৈছো।
এতিয়া নিদিয়ে পাৰে।
এই ড ধৰা তোমাৰ ডক্টৰ বাণীকান্ত কাকতিটো তোমাৰ অসমৰ এজন অতি বিশিষ্ট ভাষাবিদ ন।
হয়, হয়।
অ সাহিত্্যৰ সমালোচকো হয় বা গয়েসকল শিক্ষাবিদো আছিল। অসমীয়া ভাষাত তেওঁৰ সাহিত্্যৰ বিকাশত মানে অৱদানো আছে। আজিও অ মানে অ বিল, উম। মানে দেও দেও যি বটা দিছিলে সেই বন্ধ কৰিব নালাগিছিলে।
অ।
তেওঁৰ নামত যিটো বটাাহ দিয়া হৈছিলে সেইটো বন্ধ কৰিব নালাগিছিলে।
সেইটোয়ে কিবা কাৰণত বন্ধ কৰিলে চাগে।
কে
সেইটো নিদি পেলাই চাগে তটো পইচাটো দিয়ে নেকি এনেকুৱাও হ'ব পাৰে।
তেখেতৰ জীৱন আৰু কৰ্ম মানে বহুত অনু্ৰিয়-অনুপ্ৰাণিত কৰে মানুহ বিলাকক।
হয়, হয়। তেওঁ হেৰি এইটো বৰপেটাত জন্ম গ্ৰহণ কৰিছিল নেকি? চনতটো ইমান বিশেষ মনত নাই কিন্তু বৰপেটাত আছিলে সপায়।
অ', অ, হয় হ'বলা।
মই শুনা পঢ়িছিলো তেওঁ। তেওঁৰ জীৱনেী মই পঢ়িছো বাৰু কিন্তু জন্ম অ, উম ঊনৈশ চৌৰান্নবৈ এ নে পঁচান্নব্বৈ তেনেকুৱ ধে আছিলে তাৰিখতটো ইমান মনত নাই। বৰপেটাত কৰিছিলে ত সৰুৰে পৰা তেওঁ মানে বহুত অধ্য়ন প্ৰিয় আছিলে। আৰু মেধাৱীৰ লগতে মানে অন্ধুসধৃশ্যো স্বভাৱো আছিলে বোলে। বিদ্যালয় জীৱনৰ পৰাই তেওঁ মানে উৎকৃষ্ট ফলাফল লাভ কৰি আছিলে।
অ। স ময়ো তেওঁ সেই তেওঁ জীৱনী মইো অ হ'ল পাও দম দেই পঢ়া। উ। তেওঁ উচ্চ শিক্ষা তোমাৰ এই প্ৰথমে কটং কলেজতে অধ্যয়ন কৰি-কৰিছিল নেকি? মানে তেনেকে পাইছিলো আৰু তাৰ পিছত তোমাৰ কলকাতাৰ প্ৰেচিডেঞ্চি কলেজত আৰু কলকাতা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে আমাৰ এইটো এটা পাঠেই আছে। ছিলে ন তোমাৰ কোত কিহত আছিলো মই বিশেষ পাহৰিলো অ ডক্তৰ বাণীকান্ত কাকতি অ ডক্তৰ বাণীকান্ত কাকতি বুলি তেওঁ ইংৰাজী ভাষা আৰু সাহিত্যৰ লগতে মানে ধৰা ভা ভাষাতত্ত্বৰ ক্ষেত্ৰতো তেওঁ আহ বিশেষ পাৰ পাৰদৰ্শিতা অৰ্জন কৰিছিল।
হয় হয়।
উম।
তে তেখেত মানে কেৱল শিক্ষকেই নাছিলে তেখেত গৱেষকো আছিলে মানে। তেওঁ দুইটায়ে আছিলে এগৰাকী মানে দক্ষ শিক্ষ শিক্ষকৰ লগতে অসাধাৰণ গৱেষকো আছিলে তেওঁ আৰু সাহিত্য সমালোচক কো আছিল মানে তেওঁৰ প্ৰতিভা মানে অপাৰ।
হয়।
তেওঁ বহু বছৰ তোমাৰ কটন কলেজতে অধ্যাপনা কৰে তাৰ পিছত তোমাৰ গুৱাহাটী বিশ্ব বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী হয় তাৰপিছত এইটো ইমানখিনি মনত নাই আৰু কিহৰ কি ইমান ইমান ইমান মানে এইটো মনত নাই আৰু সেইটো কথা মনত আছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী আছিলে বুলি।
মুৰব্বী আছিলে হয় হয়।
অ অ বহু শিক্ষাৰ্থীয়ে মানে তেওঁৰ পৰা তোমাৰ শিক্ষা গ্ৰহণ কৰি এতিয়া সমাজত সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হৈ আছে।
প্ৰতিষ্ঠিত হৈ আছে হয়। তেওঁ ভাষাতত্বৰ ক্ষেত্ৰতো মানে অৱদান আছিলে আকৌ গম পাইছানে ডক্তৰ বাণিকান্ত কাকতি? ডক্তৰ বাণীকান্ত কাকতিয়ে তোমাৰ অসমীয়া ভাষাৰ উৎপত্তি, তাৰ পৰা বিকাশ, ধ্বনি তাৰ পৰা ব্যাকৰণতো আছিলে আকৌ ব্যাকৰণ আৰু ইতিহাসৰ ওপৰত তেওঁ মানে গভীৰ গৱেষণা কৰিছিলে কিন্তু তেওঁ গৱেষণাই মানে অসমীয়া ভাষাক বৈজ্ঞানিক ভিত্তিত অধ্যয়ন কৰিবলৈ মানে নতুন পথ মুকলি কৰিছিল।
উম তেওঁ তেওঁ এখন বিশ্ববিখ্যাত গৱেষ ণামূলক গ্ৰন্থ লিখি উলিয়াইছিলে নহয় নামটো জানানে?
নামটো কি আছিল মোৰ বিশেষ মনত নাই দেই।
এ হেৰি আকৌ এইটো আমাৰ কুৱেশনতটো আহিছিলে। তোমাৰ এইটো এছামিজ ইটছ ফৰ্মেশন এণ্ড ডেভলপমেণ্ট।
অ অ হয় হয় সেইখন আছিল নহয় আছিল বুলি মনত আছে কিন্তু মোৰ কিতাপখন হেৰিখনৰ নামটো মনত নাই গ্ৰন্থখনৰ নামটো হয় হয়।
তেখেতে সাহিত্য সমালোচনাটো মানে অ তেখেতে সাহিত্য সমালোচনাটো মানে সুনাম কঢ়িয়াইছিলে গম পাইছা নাই?
হয় হয়। ইয়াৰ উপৰিও তেওঁ সংস্কৃতিটো আছিলে, সাহিত্যটো আছিলে তোমাৰ আৰু বহু তোমাৰ মূল্যবান ৰচনাও আগবঢ়াইছে ন তেওঁ।
হয় হয় একেবাৰে ঠিক কৈছা তুমি।
হয় হয়।
তেওঁ মানে এনেকুৱা তেওঁ কেৱল তেওঁ মানে সাহিত্যক কেৱল মানে উপভোগৰ বস্তু বুলি ভবা নাছিলে মানে বা তেওঁক সেই এটা বস্তু স্তুক মানে গভীৰ বিশ্লেষণ বা গৱেষণা এ হিচাপে মানে বিষয় হিচাপে তেওঁ উপস্থাপন কৰিব বিচাৰিছিল তেওঁ সমালোচনা সমূহ মানে সম্পূৰ্ণ যুক্তিসন্মত, তথ্যসন্মত আছিলে মানে।
হয়। উচ্চমানৰ আছিলে আৰু কি তেওঁ ভালকে যে ধৰা গভীৰভাৱে অ গভীৰভাৱে উপস্থাপন কৰিছিল, যুক্তিপূৰ্ণ কৰিছিল।
হয় মানে পঢ়িছো যদিও চব কথা মনত নাথাকে দেখোন গম পোৱা নে। মানে অকল এজন বুলিয়ে নহয় বহুতৰে আত মানে জীৱনীও পঢ়িছো বা বহুত কিবা কিবি কিতাপবোৰ পঢ়িছো কিন্তু দেখোন কথাবোৰ মনতেই নাথাকে।
নাথাকে এ কিছুমান ধৰা এটা দুটা আৰু বহুত বহুত দিনৰ মূৰত মানে আমি এইটো ধৰা সদায় অধ্যয়ন নকৰোঁ হয় নহয়। কেতিয়াবা প্ৰভাসে আৰু তেওঁ অসমীয়া ভাষাৰ কাৰণেও কাম কৰিছিলে। তেনেকে পাইছিলো অ', ত বিশ্বাস অ', বিশ্বাস কৰিছিল যে তেওঁ মানে এই মাতৃভাষা হওক মাতৃভাষা বি বিকাশতোতো আমাৰ জাতিৰ উন্নতিৰ বাবে আহ মাতৃভাষা সংৰক্ষণ কৰি বিকাশ কৰিবৰ কাৰণে বা জাতীয় উন্নতিৰ বাবে অতি প্ৰয়োজন বুলি ভাবিছিল তেওঁ মাতৃভাষাটো, সেইবাবে তেওঁ মানে অসমীয়া ভাষাৰ ইতিহাস আকৌ গম পাইছানে? কণ লিখিছিলে সাহিত্য সংস্কৃতিৰ ওপৰতো বহু গৱেষণা মানে অ', নতুন প্ৰজন্মক তথ্য কিছুমান মানে ধৰা গভীৰ ভাৱে এতিয়া তুমি যদি গ'লা গভীৰ ভাৱে চিন্তা কৰি হেৰি কৰিছিল বহু পোন প্ৰজন্মত বহুত মূল্যবান তথ্য এৰি গৈছে ন তেওঁ।
হয় হয় তেখেতৰ তোমাৰ তেখেতৰ জীৱনৰ পৰা মানে আমি বহুতো শিকিব পাৰোঁ যেনে তেখেতে নিয়মীয়া অধ্যয়ন বা কঠোৰ পৰিশ্ৰমৰ পৰিশ্ৰমে সফলতাৰ মূল চাবি কাটি তেওঁৰ সেইটোৰ সেই বিষয়টো আমি তেওঁৰ জীৱনৰ পৰা আমি শিকিব পাৰো। লগতে তোমাৰ মাতৃভাষাক ভালপোৱা আৰু মানে সংৰক্ষণ কৰা আহ প্ৰতিজন নাগৰিকৰৰে দায়িত্ব তেওঁ সেইটো শিকাই থৈ গৈছিলে লগতে তোমাৰ গৱেষণা বা নতুন জ্ঞান আহৰণ কৰা মানসিকতাও গঢ়ি তোলা গহাটোত তেওঁৰ পৰা শিকিব পাৰো আমি। বা সমাজ শিক্ষা আৰু উন্নয়নৰ বাবে নিজৰ জ্ঞান ব্যৱহাৰ কৰিব পৰাটো। আৰু তেনেকুৱাতো বহুত আছে সততা কৰ্মনিষ্ঠতা তা নম্ৰতা সেই সকলোবোৰ আমি তেওঁৰ পৰা শিকিব
হয় হয় আৰু তেওঁ মানে সেইটো আমি যিটো প্ৰথমেই পাতি লওঁ বৰ্তমান মানে তেওঁ সেই যিটো মেধাৱী ছাত্ৰীয়ে মানে আহ বঁটা প্ৰদান কৰে ন' সেই ব ডক্তৰ বাণীকান্ত কাকতি মেধা বতাৰ কাৰণে অসমৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰা মানে বহুত উৎসাহিত কৰে। অ', প্ৰেৰণা হৈছে, এই বঁটা জৰিয়তে মানে শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰেৰণা লাভ কৰে বহুত প্ৰেৰণা পায়, হম হেয়া। মানে আজিও মানে অতি প্ৰাসংগিকা হয় এইটো কথা মানে ডিজিটেল যুগত আমি বিভিন্ন অ', বিদেশী ভাষা ব্যৱহাৰ কৰো যদিও নিজৰ মাতৃভাষাটোতো আমি পাহৰিব নোৱাৰো ন'। সাহিত্য হওক সাহিত্যৰ ক্ষেত্ৰতো আমাৰ অসমীয়া কি মানে অসমীয়া জাতিটো কিমান আগ আগবঢ়া। বা সংস্কৃতিক ক্ৰ ক্ষেত্ৰতো সংস্কৃতিৰ প্ৰতিটো সন্মান ৰাখিবই লাগিব আমি। ডক্টৰ বাণীকান্ত কাকতিয়ে সেইবোৰে কৈ থৈ গৈছে আমাক।
হয় হয়।
এই কথাই শিকাই আমাক আমি নিজৰ সংস্কৃতিটো তোমাক বজাই ৰাখিব লাগে।
হয় হয়। সেইটয়ে মই ভাবিছো মানে বিদ্যালয়ৰ অ মানে গণ হেৰিয় লাইব্ৰেৰী হওক বা তে খেতৰ গ্ৰন্থসমূহ সংগ্ৰ কৰি আমি পঢ়িব লাগে বা তেওঁৰ গ্ৰন্থসমূহ পঢ়িলেতো আমি ভাষা ভাষা বা সাহিত্য বা অসমৰ ইতিহাসৰ বিষয়ও নতুন জ্ঞান লাভ কৰিব পাৰো।
হেল্ল'?
হয়। হেল্ল'।
হয়।
তোমাৰ নেটৱৰ্ক নাই নেকি অকণমান।
হেল্ল'।